অ মাতো শুনিছে নে মোৰ ভাগৰ।
উম উম শুনিছো।
আহ
কি কৰি আছিলে?
মই তোমাৰ এই ভাতকেইটা খাই অকমানি বাহিৰলৈ ওলাই আহিছো অ।
আহ ভাত খালে?
ভাত খালোঁ উম।
অ মই খালো, খালো।
অ অ অ
অ কিহে খালে ভাত?
ভাত তোমাৰ এই আজি গৰম যে। সেইকাৰণে। তোমাৰ পানী দিয়া ভাত খালো। তুমি?
অ আমাৰো খুড়া হত তে দালি বনাইছিলে আৰু ভাজি
অ আমি মানে তোমাৰ এই দিনত ভাত আছিলে মানে অলপ পানী দি থলে, আমি পানী দিলহে ভাত খাওঁ যে গৰমত।
অ গৰমত সেইটো ভালেই বাৰু।
অ পানী দিয়া ভাত খালে ভাল, তোমাৰ সেইকাৰণে পানী দি থৈছিলো আক অলপ পানী দিয়া ভাতে পিটিকা চিটিকা কৰি খালো আৰু বাঁহৰ গ গ খৰিচা খৰিচা লৈ।
অ' গৰমত তেনেকেই ঠিকে আছে খাইছো খাইছো অ'।
আমাৰ থলুৱা খাদ্য খাব লাগে, গৰমত গম পাৱ নে নাই। খাই থাকিব লাগে।
অ' মই কলেজ গৈ আছো। দুবাৰ। আপুনি গৈছে নেকি?
গৈ আছো।
অ'। তাকে মই ফোন কৰিছিলো মানে এতিয়া আপোনাৰ গৰমৰ বন্ধ দিব হৈছে যে।
হয়-হয়।
হয়। গৰমৰ বন্ধতে মানে আপোনাৰ মই হেৰি কৰ্মশালা এটা মানে, কৰ্মশালা এটা খুলিম বুলি ভাবিছিলো।
অ'। কিহৰ ওপৰত বাৰু।
তাতে মানে এইবিলাক হেৰি সৰু ল'ৰা-ছোৱালী বিলাকক মানে কিবা-কিবি শিকাবলে ধৰক খোল- খোল বজোৱা নচা, গান গোৱা, ছবি অঁকা।
অ', -অ', - অ' ভাল হয় গা গা গাওঁ হয়, ভাল কথা ভাবিছা এতিয়া তোমাৰ গম বন্ধতে তেনেকুৱা ধৰণৰ কৰ্মশালাটো খোলাটো ভাল কাৰণ বিদ্যালয় বিলাক বন্ধ থাকে ন তাৰপিছত বিদ্যালয় খিনি আৰু হয়, তুমিতো ধৰা খো-খোল চোলৰ ক্ষেত্ৰত তুমিতো সেইখিনি খোলো শিকাব পাৰা ন। বাকী মই মই মই যিমান পাৰো মই তোমাৰ ধৰা অ' মই যিমান খিনি জানো আৰু মই ধৰা। ত' বাকী সংগীতক যিমান খিনি জানো আৰু বাকী তোমাৰ মই অকমান বক্তৃতা, চক্তৃতাৰ ক্ষেত্ৰতে হওঁক বা বৰগীত-চৰগীতত ক্ষেত্ৰত অকমান চাই দিব পাৰিম অ' মানে কি সেইখিনি চাবলৈ কি হয় আজিকালি ল'ৰা-ছোৱালীবিলাক পঢ়া শুনাৰ মাজক থাকিলে এইবিলাকত ইমান সময় নাপায়তো।
উম, হয় সেইকাৰণে
আৰু এই গম বন্ধৰ সময়ত যিহেতু অকণ সময় অকণ পাই যায়, গতিকে কৰ্মশালা এতিয়া বিভিন্ন কৰ্মশালা খোলা হয়, গতিকে তুমি ভাবিছা গাঁওখনৰ হওক বা ওচৰ সমগ্ৰ অঞ্চলৰ ল'ৰা ছোৱালী যিমানখিনি আছে ভাল কৰিছে বাৰু।
অ' তাকে মই সেইটো কাৰণে ফোন কৰিছিলো মানে আপুনি ধৰক যি-যি জানে শিকাব পাৰিব, ল'ৰা-ছোৱালী খিনি ঘৰত মানে এনেয়ে থাকিব। সেয়ে তেতিয়া মানে কিবা এটা শিকাও হ'ব। হৰি বোল দে' তাকে সংস্কৃতি বিলাকতো আমিয়ে ধৰি ৰাখিব লাগিব মানে।
ধৰি ৰাখিব লাগিব হয়, এটো এটা, এটা ভওনা ভাওনা কৰি আছা নে নাই? ভাওনাৰ লগত
অ' কৰি আছো, মই কেইদিনমান উম, পিছতে এখন আছেই ভাওনা
অ তুমি সি ক্ষেত্ৰত তোমাৰ, আমাৰ, তোমাৰ আৰু এজন দাদা আছে ন তোমাৰ সম্বন্ধীয়, তেওঁকো মাতিব পাৰিবা তোমাৰ ভাওনাৰ কিবা অকমান কৰ্মশালা ধৰা, ইমান আমি, ইমান ডাঙৰ নহয় যেনিবা, বেছিক যিখিনি আৰু। নিত্য অপাধ হৈ পব প্ৰৱেশ প স্থান, যুদ্ধ সেইসমূহৰ ধৰা অকণমান কৰি থলেও কিমান সুবিধা হয়। হয় নাই? এতিয়া সেই ক্ষেত্ৰত তুমি তেওঁলোককো খবৰ কৰিব পাৰা বা মইও হলেও তেওঁলোকৰ লগত, আৰু চবেই সহযোগ কৰিব ন। সেইখিনি ভাল কামখিনি মই ভাবিছো একদম ভাল কথা ভাবিছো
উম তাকে ভাবিছো আৰু সহযোগ কৰিব আপোনালোকেও।
অ তাকে কৰিম, নিশ্চয় কৰিম, কিয় নকৰিম। গাঁৱৰ সেইখিনি বাবে সামগ্ৰী উন্নয়নৰভাৱে কৰিম ন আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত এনেও আমি সংস্কৃতি ক্ষেত্ৰৰ লগত জড়িত হৈ থাকি ভালেই পাওঁ।
উম হয়তো মইও বাৰু যাক-যাক যেনেকে পাৰো, মই মানে খবৰ দিম কিবা-কিবি মানে যি শিকাব পাৰে নিজৰ ফালৰ পৰা।
অ, অ, হয়, হয়, হয়, হয়, আমি নিশ্চয় কৰিম সেইখিনি কথাখিনি বাকী আৰু গৰম বন্ধত তাৰ লগতে কিবা প্লেন আছে নেকি কৰ'ৰবাত ফুৰিবলৈ যোৱা?
আহ গৰম বন্ধৰ মোৰ সেইটোৱে এটা প্লেন আছে, তাৰপিছত কেইদিনমান থাকিলে মই এফালে ফুৰিবলৈ যোৱা কথাও আছে বাৰু।
অ'
অ গৰমম দিনতে অলপ যি বন্ধ পাম আৰু সেইকেইদিনতে অলপ ফুৰি-মেলি আহিবও পাৰিম।
তাকে মইও আমিও ভাবিছো মানে আমি অকণমান হেই অকণমান ওলাই যোৱাৰ কথা ভাবিছো, গৰম দিনত তোমাৰ পঢ়া শুনাটো হৈ থাকিব লগতে তুমি যোনটো কৰ্মশালাটো ক'লা কৰ্ম কৰ্মশালাটোতো তোমাৰ ধৰা এটা স্পেচিফিক টাইমৰ ভিতৰত হ'ব বা ৰেগুলাৰ নহয়, নহয়, হয় নাই বাৰু
হয়, হয়।
সমস্যাহে হ'ব, গতিকে আমিও ভাবিছো দেই আমি আমাৰ লগৰ কেইটামান মানে ওলাইছো মানে
অ হয় নেকি? কেনেকে যাম বুলি ভাবিছা?
গৰমৰ বন্ধ তোমাৰ এই, অকণমান এই, প্ৰাকৃতিক অকণমান বেছি গৰম নহয় জানো? সেইকাৰণে অকণমান প্ৰাকৃতিক ঠাই এইবিলাক তোমাৰ ধৰা, এই আ এইবিলাক হেৰিয়ৰ আমাৰ অসমৰে ধৰা যোনবিলাক ঠাই আছে ন ঠাণ্ডা ঠাই
অ হয়
পাহাৰীয়া ঠাই সেইবিলাক
অ এই অ শ্বিলং শ্বিলঙৰ ফালে যাব পাৰে আপুনি
অ এতিয়া যাবলে বতৰটো ভাল
অ শ্বিলঙত এতিয়া ঠাণ্ডাও পৰিছে চাগে অলপ ঠাণ্ডা হ'ব এতিয়া
হয় বাৰু তুমি গৈছা নেকি শ্বিলং গৈছা নেকি
শ্বিলং মই যোৱা নাই বাৰু তেনেকে আপোনালোক যাই যদি মই লগতে যাব পাৰিম বাৰু
অ নহয় মানে মই মই তোমাৰ সেই আজি যোৱা বহুত বছৰ হলছিল ত মানে
অ হয় নেকি
আৰু তাৰ বতৰৰ পানী মানে মানে ইমানে আকৰ্ষিত হল হলো নহয় তাৰ প্ৰতি মানে
অ
মি কি হয় তোমাৰ শ্বিলং বুলি কলে মানে এটা অন্য বিশেষ ধৰণৰ আকৰ্ষণ থাকে আৰু ভিডিঅ' সমত মানে তোমাৰ আজিকালি ভদৰয়তো দেিয় থাকে ন এনেকুৱা ধৰণৰ আৰু স্বাস্থ্যকৰ ঠাই আচলতে সেইবিলাক
তাকে মানুহ এ ঘৰত সোমাই থকাটো কথা নহয় অলপুই মি যাব লাগে তেতিয়া স্বাস্থ্য চ ভালে থাকে কিব কিবি শিকিবলৈো বাই নতুন কথা
হয় হয় ভ্ৰমণটোতো ভ্ৰমণটোতো আমাৰ সেইখিনি মানসিক আৰু স্বাস্থ্্য গোটেই দুইটাাৰ স্বাস্থ্যৰ লগত আমাৰ জডৰিিত হৈ থাকে ন
তাকে আমি ধৰক এতিয়া আমি তাৰ শ্বিলঙলৈ ফুৰিবলৈ গলো এতিয়া তাৰ যোনবোৰ কালচাৰ সেইবিলাকো আমি
কালচাৰয়া হয় হয় হয় সেই কালচাৰ খিনিৰ কথা গম পালো ধৰা গোটেই জলবায়ুৰ কথা হওক বা গোটেই পৰিৱেশ খিনিৰ কথা স সেই কাৰণে তোমাক অমান টাইম লৈ যাব লাগে জেগাটোৰ বিষয়ে অধ্য়ন কৰিবলে হওঁক বা জানিবলৈ হওক
অ অ হয় হয় সেইটোয়ে তাক তে সময়ে নাপাওঁ তেতিয়া এইকেইদিন যি গম মলপ মানে বন্ধ পাইছো সেইটো কাৰণ তেতিয়া অলপ ফুৰি আহিব পাৰিম নতুন কথা জানি আহিবও পাৰিম
তাকেহে স গৰমৰ বন্ধটো আচলতে একদম এটা প্ৰপাৰ প্লেনত হ'ব ে চব ফালে স হব পৰাে মানে এইটো আমি এটা গ গিফ্ট পাইজা হয় ন গতিকে সেইখিনিয়ে কথা হয়
উম তাকে
বাকী তুমি বাও কথাটো কথাটো ভালে ভাবিছা বাৰু সেইখিনি কথা বাকী বন্ধু বন্ধু চন্ধু লগ পাই আছা নে
উম বন্ধু এতিয়া লগ পাই আছো বাৰু অ বৰ্তমান উম তাকে চব ব্যস্ত হৈ গৈছে আৰু বন্ধ বিলাক
হয় হয় তোমাৰ মানে কি হয় সময় হেৰি হৈ অহাৰ লগে লগে দায়িত্বও বাঢ়ে ন যিহেতু পঢ়া শুনা পা সেই সেইখিনি কাৰণে সেইখিনি সময়ত হয়য়ে আও এতি কৰিবা নো কি
উম এতিয়া মোৰ ও চব লগবোৰৰ বোৰ অচচ চব য'ত ত'ত পঢ়িবলৈ গুচি গ'ল এতিয়া মানে বেলেগ বেলেগ হৈ গ'ল ইমানকে লগ পোৱা নহয় বাৰু এতিয়া যোনখিনি আমি ধৰক ওচৰতে আছো সেইখিনিহে লগ পাই থাকো
তাকেহে মানে উম আচলতে সেই এতিয়া বাৰু সেইটো ডিচেঞ্চত যোৱাটো ইমান ডাঙৰ কথা নহয় কিন্তু লগ পালে একদম আৰু আচলতে সেই আগৰ নিচিনাকে কথা বতৰা পতাটো হে মূল কথা
অ হয় হয় সেইটো আচলতে মানে লগ পালে আহিয়ে যায় আগৰ
আহি হে হয় হয় আচলতে সেইটো এ নাই নোন উম মানে সুখটো সেইটে আছ আচল মানে কি হয় আচলতে মানে ফ্ৰেশ্বিপটো এনেকুৱা ন বৈহিত্বটো নে ধৰ্মৰ হওক হেঅ ক্ষেত্ৰতো নাই কাৰণ কম তোমাৰ ধৰা সেই অ ঔ উম নথকাকে যদি তোমাৰ এটা সেই সম্ভৱ হয় ইমান গভীৰভাৱে কেতিয়াও গলপ বন্ধুত্ব হয় নে নহয়
উম হয় হয়
আও কাৰোবাৰ পৰিয়াল কাৰোবাৰ বেগগাউন নোচোৱাকে আমি মানে ভালকৈ ফ্ৰে হিচাকে আমি থাকিব
উম তাকে তাকে তাকে
গতিকে সেইটো এটা উ সেই সম্পৰ্ক বোৰ আচলতে আমি বজাইও ৰাখিব পাৰিব লাগে
উম হয়
উম উম গন্থ কিবা কৰিব লাগে সেইটো আচলতে উম আজিকালি সউ আজিকালি ল'ৰা ছোৱালীবিলাক কি হৈ গৈছে একদম পঢ়া শুনা মানে মই কৈছোঁ মানে খুব এই কিছুমান ল'ৰা ছোৱালী আজিকালি থাকে ন কম্পিটিটিভ এক্জামৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে মানে হেই হেৰি কৰি থকা প্ৰিপেৰে্শন কৰি থকা তেনেকুৱা ল'ৰা ছোৱালী বিলাকে খুব মই দেখোঁ বাহিৰৰ জগতৰ লগত তোমাৰ তোমাৰ চাবা যে বাহিৰৰ জগতৰ লগত খুব কম মানে তেওঁলোকৰ হেৰিটো
অ অ হয়
যেতি সেই ক্ষেত্ৰত তুমি কি ভাব-তুমি কি ভাবা এতিয়া জীৱনত মানে, সেই মানে যিমান চিৰিয়াছ হৈ থকাটো দৰকাৰ সিমান এতিয়া তোমাৰ ফূৰ্তি ধেমালি সিমানবোৰ দৰকাৰ নে কোৱাচোন বাৰু।
উম ', তাকে, মানুহৰ আচলতে অলপ
ফ্ৰেণ্ডলি হ'ব লাগে।
উম- উম, হয়- হয়।
সেইটোৱে আৰু, তাকে দিয়া তেন্তে তুমি মই, কেতিয়াৰ পৰা আৰম্ভ কৰা তুমি মোক কবা।
উম -উম, বাকী আপ আপোনাৰ এনে-এনেই প্লেন আছেনে গৰম বন্ধত কিবা?
মই গৰম বন্ধত সেইয়াই, ফুৰিবলৈ যোৱা কথা কথা আছে, মই এতিয়া ধৰা ভালকৈ বনোৱা নাই প্লেনটো, তোমাৰ জনাম বাৰু মই দেই।
অহ', - অহ', ঠিক আছে জনাই দিব, তাক-তাকে অ', মইও এইটো কৰ্মশালাটোৰ বিষয়ে আপোনাক জনাম।
অহ', বাৰু নি নিশ্চয়- নিশ্চয়, বহু দিনৰ মূৰত কথা পাতিলোঁ, ভাল লাগিল।
অহ', - অহ', বাৰু। ঠিক আছে বাৰু হ'ব দিয়ক।
হয় -হয়।